অ শুনিছানে আছো আছো তোমাৰ ভাল।
অ ভাল ভাল আপোনাৰ ভাল ন।
আছো দিয়া কত আছ।
হয় মই এতিয়া ঘৰতে আছো বাৰু কলেজ বন্ধ।
অহ অ। অ কলেজ বন্ধ নহয় ন ঘৰতে আছো ঘৰতে আছো। আছো অ অ এনেই ভাল লাগিলে তোমাৰ। ৰিজাল্টৰ কথা শুনি। ভাল লাগিলে বাৰু এনেই এতিয়া কেনেকুৱা কি কৰিম বুলি মানে। পঢ়িম কেনেকুৱা।
মই এতিয়া বাৰু। হেৰি নামটো লিখাইছো। ফাৰ্ষ্ট ছেমিষ্টাৰত।
অহ।
সুৰ কলেজত এনে লৈছো বাৰু।
অ হয় নেকি আচ্ছা এনে মানে বাকী বিলাকতো ট্ৰাই কৰিবা অলপ বাকী প্ৰায়। এনে হেৰি তোমাৰ মানে। কেনেকুৱা কি কৰিম বুলি ভাবিছা মানে লাইক। উম তুমি ধৰি লোৱা বিজনেচ নে কি ধৰি লোৱা।
কাপাই প আমি। হয় হয় হয়।
মানে তুমি এনেকুৱা কিছুমান বস্ত চোজ কৰা আজি কালি মানে কি তোমাৰ এডোকেচন। ছিষ্টেম টো হা বিশেষকে কেনেকুৱা। চব মানে এনেই গোছি গৈছে বুজি পাইছা আগতে তোমালোকে মেট্ৰিক। দিওতে মানে কেনেকোৱা ধৰি লোৱা ফ্ৰাষ্ট ডিজিটেল ছেকেণ্ড ডিজিটেল বা কম। পাৰ মেণ্টেল সেই বস্ত বিলাক কৰি আছে কিন্তু আজি কালি এডোকেচন। ছিষ্টেম টো মানে এনেকুৱাই চেঞ্জ হৈ গ'ল। তোমাৰ এতিয়াতো শুনিছো অহা বছৰৰ পৰা কম্পাৰ্মেন্টেলো বন্ধ কৰি দিব। আৰু দি গম। ডিপাৰ্টমেণ্টেল বন্ধ কৰিব ডিভিজন উঠাই দিব। ডিভিজন উঠাই দিলে তোমাৰ ডাইৰেক্ট বোলে গ্ৰেটত আহিব।
হয়।
অ।
আৰু এতিয়া আছে কম্পাৰ্টমেন্টেলতে হয়নে বিশেষকে অ মানে ল'ৰা। ল'ৰা ছোৱালীবোৰ এনেকা। পাছ কৰে ধৰি লোৱা দেখাই দিয়ে বা কিবা ত' কম্পাৰ্টমেন্টেল লৈনো কি লাভ তাত। কে ভাল একেবাৰে পাছ কৰাই দে এনেই ৰখাই পেলাই। লতি ঘতি হয়নে। সেই বস্তুটো অলপ হেৰি হয়। অ ত সেই বস্তুটো অলপ হেৰি আৰু। এতিয়া বিশেষকে মানে মই ধৰি লোৱা যেনেকা এডুকেশন। ডিপাৰ্টমেণ্টৰ লগত জড়িত আছো কাৰণে কৈছো মানে ধৰি লোৱা অপেন বিলাক যোনবিলাক অপেন বৰ্ড সেই অপেন বৰ্ড বিলাকক কি কৰে ধৰি লোৱা অ যে মানে গাধৰ লৰাটো পাছ হৈ
পাছ হৈ যায় ততে হয় হয় হয় পাছ চাৰ্টিফিকেটখন
অ ওলাই যায় কিন্তু বস্তুতটো কি হয় তোমাৰ সেই বস্তুটো তুমি হেৰি কৰিবলে ধৰিলোৱা তুমি পঢ়ি শুনি যদি তুমি পাছ কৰিব বিচৰা ত এইটোতো কেতিয়াও নহব হয় নহয় অ কোৱা চোন কিবা এটা অ অ তেনেকুৱাই
গ পাম গম পাই যাব মই তাকে ভাবিছো এতিয়া ডিগ্ৰীটোৰ নামটো লিখাইছো বাকী এতিয়া কম্পিউটাৰটো শিকিম বাৰু কম্পিউটাৰটো শিকাৰ পিচত
অহ
তাকেই কি বা কিবা এটা কৰিলে ভালেই হয় বাৰু নিজৰ কাৰণে পাৰ্ট টাইম কৰি থাকিব পৰা গৈ ডিগ্ৰীটো পঢ়ি থাকিব পৰাটো পিছতো পিছত ট্ৰাই কৰিম আৰু বলেগ কিবা হয়
নাই-নাই তেনেকুৱা বহুত ভাল তেনেকুৱা তুমি অ তেনেকুৱা তোমাৰ বহুত ভাল তেনেকে যদি ভাবিছা তুমি ধৰি লোৱা পঢ়িও থাকিবা কাম কাজ আজিকালি কিমান ল'ৰা-ছোৱালীয়ে কৰে
হয়-হয়-হয় পঢ়ি থাকি পেলে মানে নিজৰ হাত খৰচটো ওলাই থাকিব
অঁ
সেইটোৱেই-সেইটোৱেই।
তাকে মই এনেকুৱা বুলি ভাবিছো বাৰু পিছত
নাই-নাই যি কৰোঁ ভাবিছা কৰা কিন্তু বস্তুটো কি হয় তুমি উম পঢ়াত মানে খালি পঢ়াতে তুমি মন দিয়া তুমি ন ডাউট তুমি এটা ফালে ধৰি লোৱা কাম কৰি পেলাই তুমি কিবা কৰিম বুলি ভাবিছা ক মানে কামো কৰি থাকিবা পঢ়িও থাকিবা সেইটো ভাবিছা ভাল কথা তেনেকে কৰিব লাগে বহুতে কৰেও কিন্তু সেইটো যে এনেকুৱা নহয় যে তোমাৰ কামতে পুৰা ধ্যানটো গুচি যাওক
উম সেইটো হয় বাৰু পুৰা কামতে দি ধ্যান দিলে নহ'ব পঢ়াতো থাকিব লাগিব।
অ পঢ়াটো থাকিব লাগিব সেইটোতো মেইন হয় ন?
অ পঢ়াটো মেইন বাৰু।
পঢ়াটো মেইন আৰু বিশেষ কে তুমি যদি পাৰ্ট টাইম যা আজি তুমি গুৱাহাটী যোৱা বা দেলহি মুম্বাই যোৱা তাত তুমি জব এভেলেভল পাই যাবা।
হয়
আৰু বিশেষকে আজিকালি তুমি গভমেন্ট জব বা কপ ৰেট জব এইবিলাকত ডিফাৰেণ্ট
ডিফাৰেণ্ট নাই সেইটো হয় বাৰু।
নহয়
সেইটো হয় বাৰু হয়
সেই বস্তুটো আৰু মানে হেৰি কৰি কিন্তু তুমি মানে কি উম আৰু বেছি হে প্ৰাইভেটবিলাকত ল'বলৈ আকৌ পইচা পাতিৰো কথা থাকে নহয় অ'।
হয়।
পইচা-পাতি লাগে, আৰু চবেইতো এফৰ্ড কৰিব নোৱাৰে। অ' আৰু চবে এফৰ্ড কৰিব নোৱাৰে দিয়াচোন।
চবেই।
চবে এতিয়া, মই শুনিছো মাজতে, এই তোমাৰ এখন কি আছে হেৰি! কিহৰ এইখন, এ এখন ইনষ্টিটিউট আছে তোমাৰ ভাল আৰু। হেৰি কাৰণে আ কি গ্ৰাফিক ডিজাইনৰ কাৰণে তাত বোলে পেঞ্চিলডালৰ দামেই থাৰ্টি থাউজেণ্ড। সাধাৰণ পেঞ্চিলডালৰ দামেই মানে থাৰ্টি থাউজেণ্ড।
উম থাৰ্টি থাউজেণ্ড পেঞ্চিলডালৰ দামেই, সেইটো হয়। মিডিল ক্লাছ ফেমেলি এই মানে ল'ৰা-ছোৱালী, এইবিলাক কৰিব নোৱাৰিব আৰু তেনেহ'লে।
নোৱাৰে নোৱাৰে। অ' পাৰিবা, তুমি যদি ধৰি লোৱা স্কলাৰশ্বিপ পাইছা! অ' পাৰিবা। তেতিয়া জানা, তুমি যদি স্কলাৰশ্বিপ লৈছা! বা তুমি ধৰা গভৰ্মেন লেদি যদি কিবা স্কোপ পাইছা, তেতিয়া তুমি পাৰিবা। তেনেকুৱা বহুত ল'ৰা-ছোৱালী যায়ও, কিন্তু তাৰ কাৰণে তোমাৰ হেৰি লাগিব নহয়! তাৰ কাৰণে মানে তোমাৰ, উম। হেৰিটো লাগিব, বস্তুটো উ কি এইটো, স্কলাৰশ্বিপ পাব লাগিব!
স্কলাৰশ্বিপ পাব লাগিব! আৰু স্কলাৰশ্বিপটো পাব লাগিব সেইটোৱে হয় বাৰু।
স্কলাৰশ্বিপ পাব লাগিব, আৰু বিশেষকে মানে কি, আছে। তেনেকুৱা গ্ৰুপ আছে তেনেকুৱা, সিহঁতে পঠিয়ায়। জাৰ্মানী চাৰমিনিলৈও পঠিয়ায়।
হয় হয়।
বহুত তেনেকুৱা জেগালৈ পঠিয়ায়। পাইছোঁ অ' জাৰমানি কেনেদা, কিন্তু মোৰ মতে বাহিৰত যোৱাতকে অস
অসমতে, অসমতে পঢ়া ভাল সেইটো হয় বাৰু। বাহিৰত মানে, আজিকালি অসমত চাবলৈ গ'লে অসমতে বহুত কাম। কাম বুলি নহয় মানে, আৰু ভাল ভাল মানে প্ৰাইভেট জব। হওক আৰু অসমতে আজিকালি মানে ভাল আৰু। মোক পঢ়াটো ওপৰতে কথা এতিয়া।
অ' পঢ়াটোৰ ওপৰত কথা। বিশেষকে মকটেষ্ট কিছুমান থাকে, মকটেষ্ট
অ'।
মকটেষ্টবিলাক থাকে, মকটেষ্ট
সেইটোৱে অ'।
আৰু আকৌ এডিয়াৰীবিলাকো থাকে নহয়, এডিয়াৰীবিলাকো কম হেৰি কৰিব চাবা!
ট্ৰাই কৰি থাকিব লাগে, থাৰ্ড গ্ৰেড, ফৰ্থ গ্ৰেডবিলাকৰ
অ'। মানুহৰ মানুহৰ লাকো লাগে নহয়! লাকৰ ওপৰতো কথা
ৰ ওপৰত কথা। আকৌ চাৰ্টিফিকেটবিলাকো লাগিব, পাৰ্চেন্টেজো হাই, পাৰ্চেন্টেজ লাগে চবকে।
এইটোৱেই, মেইন কেচটোতো পাৰ্চেণ্টেজ। আজি তুমি তুমি যিমানে বয়স হৈ নোযোৱা যেনেকুৱাই নোযোৱা তোমাৰ হ মানে মেট্ৰিকৰ পাৰ্চেন্টেজ কিমান আছিলে? হায় ছেকেণ্ডাৰী পাৰ্চেন্টেজ কিমান আছিলে, ডিগ্ৰী পাৰ্চেন্টেজ কিমান আছ এ পাৰচেণ্টেজটোহে মনত থয়। অঁ তুমি কম্পাৰমেণ্ট দিছা, তুমি ফেইল কৰি দচ বাৰ মেট্ৰিক দিছা সেইটো মেটাৰ নকৰে, নোশোধেই কেইবাৰ মেট্ৰিক দিছা।
সেইটো হয় বাৰু পাৰচেণ্টেজ মেটাৰ কৰে হয়।
উম, তোমাক নোশোধে ন তুমি কেইবাৰ মেট্ৰিক দিয়া। বা খালি ডাইৰেক্ট সুধিব যে তুমি মানে পাৰ্চেণ্টেজ কিমান আছিল?
পাৰ্চেণ্টেজ কিমান আছিল অ? কম বুলি কলেটো নাই আৰু ৰিজেক্টে কৰিব। পাৰ্চেণ্টেজটো বেছি হলে ভাল বাৰু নিজৰ কাৰনে। আৰু আজিকালি হাই হাই পাৰ্চেন্টেজৰ ল'ৰা- ছোৱালী বিলাকে মানে এনেই বহি আছে ঘৰত। চাবলৈ গলে মানে দিঘে বি এ হেৰি বি এছ চি চি এছ চি কৰি ঘৰত এনেই পঢ়ি আছে কিছুমান ল'ৰা-ছোৱালী
অঁ অঁ
তোমালোকৰ কাম ঠিক আছে। সেইটোৱে আৰু আজিকালি মানে কম্পিটিচনটো মানে বহুত হেৰি হৈ গৈছে যাৰ যাৰ জাগা
উম উম।
আজিকালি মানে কলেজ এখনৰ মানে ভালকৈ মানে পঢ়িম বুলি ক'লেও মানে পাৰ্চেন্টেজে চাই।
চাই পাৰ্চেণ্টেজে চাই অঁ অঁ আৰু তোমাৰ পাৰ্চেন্টেজটো নহ'লে আজিকালি একো নাই ন। আজিকালি পোৱালী বিলাকো চাবাচোন ইমান কম্পিটিটিভ সৰুৰ পৰাই সৰুৰ পৰাই মানে ইমান দৰা
কম্পিটিটিভ মাইণ্ডৰ। মানে কোনে আগত পাব সেইকাৰণে ডিপ্ৰেছনতো বেছি যায় ল'ৰা-ছোৱালী।
সেইটোৱেই
মোৰ মতে একদম ফ্ৰী মাইণ্ড হৈ পঢ়িব লাগে। হয়নে উম হয় এনে তুমি উম পিছত কি এনে বাহিৰত যাম-চাম বুলি ভাবিছা নেকি কৰোবাত
নাই নাই মই ভবা নাই তেনেকে বাৰু এতিয়ালৈকেও, অ বাহিৰত যাম বুলি ভবা নাই বাৰু যদি পিছত যদি মানে কিবা হয় আৰু তেতিয়া বেলেগ কথা আৰু কিন্তু এতিয়া মানে পঢ়ি লওঁ ভাগৰৱানে পাৰ্ট টাইম জব এটা চাই এ চাগে পালে কৰিম। হয় হোৱাৰ পিছত
এনে পাৰ্ট টাইম মানে ইয়াতেই নে ইয়াতেই তো চাইছা ইয়াতেই কৰিবা যি কৰা।
তাতে কৰিম বাৰু তেজপুৰতে
অঁ। ঠিকে আছে বাৰু এইবিলাক হেৰি কৰিলে আহ্ কিন্তু চাবা আকৌ চব ফালে চাবও লাগিব ন আৰু নিজেই যদি তুমি পাৰ্ট টাইম জব কৰি নিজৰ পঢ়াটো হেৰি আহ্ কৰা ঘৰত প্ৰেচাৰ এটা কম পৰে।
সেইটোৱে হয়। ঘৰত প্ৰেচাৰটো কম পৰে বাৰু, হয় নিজৰ হাত খৰচটো ওলাই থাকে।
অ, হাত খৰচ এতিয়া মোবাইলৰ ৰিচাৰ্জে লাগি যায়, আহ বা ছেমিষ্টাৰৰ পঢ়া এক্সট্ৰা ফিজে দিব লাগিলে সেইবিলাক ত' আছেই এক্সট্ৰা
আজিকালি বেক লাগিলেওঁ আকৌ পইচা দি পিনে হেৰি কৰি উঠাব লাগে বেকটো।
অঁ অ এনে চাবা গম পাইছা মানে ধৰি লোৱা এই মক টেষ্টবোৰচ তো ডি জি মক টেষ্টবোৰ দিবলৈ চাবা বাকী বেলেগতো তুমি এনে ট্ৰাই কৰি থাকা। এনেকুৱা কি হয় আৰু থাকি গল তোমাৰ হেৰি এই এ উম উ উ এইটো পাৰ্ট টাইম জবৰ কথা কৈছো। কৰি য কৰা যদি ভাল বহুত ভাল নিজে কৰিম বুলি ভাবিছা যেতিয়া খালি মানে ফকাচ এটাতে দিবা যে তুমি পাৰ্ট টাইম আহ জবটো পাৰ্ট টাইমৰ হিচাপতে লোৱা মানে খালি তুমি নিজৰ ইনকামৰ কাৰণেহে ধৰিলোৱা তুমি কৰি আছা। সেই বস্তুটো মেইন হয় নহয়।
হয় হয়। অঁ হয় হয় দিয়া।
চবফালেইতো চাব লাগিব দিয়াচোন, একেবাৰে ফকাচটো যদি তুমি পাৰ কবাৰ ফালে গুচি যায় তেতিয়াতো বেয়া ন।
সেইটোৱেই হয় হয় পঢ়াটো চাব লাগিব।
অ পঢ়াটোও চাব লাগিব, ডেইলি ত পঢ়া প্ৰাইভেটিতো তুমি পঢ়াতে দিব লাগিব ন।
প্ৰায় এইটো পঢ়াতে দিব লাগিব সেইটোৱেই।
মতে
হয় দে।
এয়া আছোঁ দিয়া বাৰু ন বাকী তোমালোকৰ এনেই খবৰ খাত তি লৈ থাকিবা। অ ঠিক আছে দিয়া বাৰু ৰাখিছোঁ দিয়া অ অ।
হয় হ'য় অ। তুমি